হেল্ল'
হেল্ল'
হেল্ল'
হয় নমস্কাৰ।
হয় নমস্কাৰ।
হয়।
কি কৰিছে আপুনি?
মই বৰ্তমান এনে বহি আছো মোবাইল চাই পেলাই। আপুনি?
আচ্ছা, আচ্ছা, ময়ো তেনেকুৱাই।
অহ, হয় নেকি।
উম, হয় হয়। বাকী আপুনি কি পঢ়ি আছে?
মই বৰ্তমান আই টি আই পঢ়ি আছো।
আচ্ছা।
উম, আপুনি।
মই মাচ মই মাষ্টাৰ্ছ কৰি আছো।
হয় নেকি।
হয়, হয়।
কেফে।
আপনাৰ কিমান ইয়াৰ আছে কমপ্লিট হ'বলে?
মোৰ আৰু তি বেছি ইয়াক। তই নহয় বেছি দিনেই নাই আৰু। এতিয়া এক্জাম হ'লে আৰু শেষ।
ফাইনেল ইয়াৰ। হেই হয় ন আচ্ছা আচ্ছা তাৰপিছত কি কৰিব
তাৰপিছত। কি কৰিম আৰু। কিবা এটা সোমাব লাগিব তেনেকে কাৰণ এইটো কৰি পেলাইতো তেনেকে বহি থকা। নহয় ন বহি থাকিলে মানে পিছত দিগদাৰ হয় তোৰ। প্ৰেক্টিকেল কি হয় ন মানে বহি থাকিলে দিগদাৰ হয় মানে তেনেকে আৰু পঢ়া কন্টিনিউ কৰিম বুলি ভাবিছো কিবা এটা কৰি মানে পাৰ। টাইম কৰি পেলাই আৰু কিবা এটা পঢ়াটো কন্টিনিউ কৰিম বুলি ভাবিছো উম।
কি নেক্স কি ষ্টেপ হে কৰিব।
নেক্সটটো ভাবিছো পলিটেকনিকত। লেটাৰেল এন্ট্ৰি টো লও নেকি? লেটাৰেল এণ্ট্ৰি ল'লে মানে। ইয়াত এইটো থাকি যাব ন।
ঠিকে আছে বাকী আপুনি হে যোনটো কৰিলে এতিয়া প্ৰেজেন্ট ডিগ্ৰী যোনটো আছিলে সেইটো কিমান ইৰ আছিলে।
কোনটো
আই টি আই যোনটো কৰিলে। হয় দুবছৰ হয় ন ত আপুনি লাইক। শ্বেয়াৰ কৰক কি কি তাতে শিকিলে কি এনেকুৱা কি হয় এক্সপিৰিয়েঞ্চ।
তাতেতো মই ইলেক্ট্ৰিচিয়ানৰ শিকিলো।
আচ্ছা আচ্ছা।
ত ভালে আৰু তেনেকে ইলে্ট্ৰচিয়ানৰ বস্তু। বস্তুবিলাক শিক। কাইলে আৰু ক'ত কেনেকে, কেনেকা কানেকচন, ক'ত কিমান ভল্টেজ দিব লাগে, অ'! কোনটো তাৰে কিমান লড টানিব পাৰে কোনটো মটৰ কিমান হেভি হয়, মানে তেনেকে
উম, অ'! অ'! মানে গোটেইখিনি বস্তু শিকাই দিয়ে ন', তাত।
হয়, হয়। থিয়ৰি থিয়ৰিকেলি, থিয়ৰিকেলি থিয়ৰি থাৰ্টি পাৰ্চেণ্ট শিকায় আৰু প্ৰেক্টিকেল চছেভেণ্টি পাৰ্চেণ্ট।
অঁ! ভালেই হয় ন'। তেতিয়া মানে, আপুনি এইটো কমপ্লিট কৰি কিনে ডাইৰক্ট জব জইন কৰিব পাৰে। তেনেকে, উম! ঠিকে আছে।
আপুনি মাষ্টাৰচ কিহত কৰি আছে?
মই ইংলিছত কৰি আছোঁ। উম, উম, এইটো মই লাইক ফাৰ্ষ্টয়েৰ টো শেষ হ'ল। ৰ্ফাষ্ট মানে ছেকেণ্ড চেম গ'লগে, এতিয়া ৰ্থাড চেমত এডমিচন ল'ম আগষ্টত।
অ'! মাষ্টাৰ্চটো দুবছৰ হয় ন'?
হয়। দুবছৰ হয়! চাৰিটা চেমিষ্টাৰ থাকে।
উম!
হয়!
এতিয়া কি, এতিয়া আছে কিমান, কিমান ছেকেণ্ডয়েৰ।
হয়! ছেকেণ্ড চেমিষ্টাৰতো, ছেকেণ্ড চেমিষ্টাতো কমপ্লিট হ'ল। অ'! কেইদিনমান অ'! থাৰ্ড চেমিষ্টাৰ কেইদিন মান আগতে এ, এক্সাম গ'লগে। ছেকেণ্ড চেমি ষ্টাৰৰ আৰু এতিয়া আগষ্টৰ পৰা ৰ্থাড চেমিষ্টাৰ ষ্টাৰ্ট হ'ব। হয়।
ঠিকে আছে।
তাৰ পিছত নেক্সট ইয়েৰ লৈকে আছোঁ আৰু। তাৰ পিছততো মাষ্টাৰ্চ কম্পিলিত হৈ যাব। ে
অঁহ ', পিছত কি কৰিম বুলি ভাবিছে?
অঁহ ', মই নেট দিম বুলি ভাবিছোঁ আকৌ। বাট যদি মানে ক্লিয়াৰ নহয় যেতিয়া বি এড। কৰিম চাগে। হয়। মানে চাও কি হয় এতিয়া এ এতিয়াতো কম টিচনও ব হৈ গৈছে ন এক্সামবোৰ ক্ৰেক কৰিবলৈ বহুত টাফ হয়।
বহুত টান হয়।
সেইটোৱে।
মানে চবে দি দিয়ে আৰু।
অহ ', সেইটয়ে মানে ষ্টুডেন্টছ বেছি হৈ গৈছে মানে চিটছতকে সেইটো কাৰণে মানে এতিয়া প্ৰব্লেম হৈ যায় কাৰণ বহুত বেছি। কম্পিটিশন বাঢ়ি গ'ল ন। সেইটো কাৰণে, হয়।
মানে অলপ চলপ পৰি পেলাই।
নাই সেইটোয়ে মানে বহুত বেছি মানে টাইম দিব লাগে কিবা এটা এনেকুৱা ক্ৰেক কৰিব লাগিলে জব উম ', এনে অলপ পঢ়িলে নহয় আৰু আজিকালি।
উম', সেটোয়ে মানে যদি ভাবিছ এইটো ল'ম এই তৰ কাৰণে মানে এই প্ৰিপাৰেচন মানে আগতে কৰিব লাগে।
অহ', - অহ ', সেইটোৱে।
কি কৰিব লাগে এইটো?
অহ ', - অহ। ', সেইটোৱে।
তেনেকাই।
অহ', - অহ', - অহ', তাকেই।
বাকী আপুনি দা এতিয়া কি কৰি আছে?
মই এনেই আছো এতিয়া।
ন, অ, অ এতিয়া টো চাগে পঢ়া শুনাটো একো নাই এগজামু শেখ হৈ গল হয়নে?
এগজাম শেষ হোৱা নাই। এগজাম আহিবহে এতিয়া।
অ আচ্ছা আহিবহে, কেইতিাৰ পৰা আছে?
কেতিয়া মানে এই নৱেম্বৰত হ'ব আৰু। মানে ক্লাছ শেখ হৈছে ক্লাছটো
আচ্ছা, কি মানে এই নৱেম্বৰতহে ফাইনেল এগজামটো হ'ব ন?
হয়, হয়।
অহ, অচ্ছা। তাৰপিছত তাৰপিছতো এগজাম পিছতো শেখই হৈ যাব ডিগ
অ দিগ্ৰী তো শেখ হৈ যাব।
উম ত আপুনি মানে কিমান দিনত কিমান টাইম পঢ়ে?
দিনত তেনেকে পঢ়াই নহয় একজামৰ প্ৰিপচন পঢ়া নহয়ে এগজাম আহিলেহে মানে তেনেকে
মানে লাষ্ট মিনিট প্ৰিপাৰেচন ন? অ, অ, অ, অ। তেনেকে পঢ়ি কিনে আপোনাৰ মাৰ্ক্স ভাল আহেনে?
প্ৰেক্টিকেল আহে ন
আহ, আপোনালোকৰতো ৰ্ঠাতি ৰ্পাচেনট প্ৰেক্টিকেলেই হয় ন? অ চৰি চেভেনটী ৰ্পাচেনট আচ্ছা আচ্ছা টো মানে সেটো তো অলৰেদি জা মানে জানেই আপুনি কেনেকে কৰিব লাগে। অ, অ, অ, ঠিকে আছে। বুজি পাইছো। বাৰু। আমাৰ আৰু তেনেকুৱা নহয় আমাৰ মানে থিয়ৰিয়ে হয় ন চবখিনি বস্তু টো টো মানে পঢ়িয়ে থাকিব লাগে, লাইক নভেল বাগেৰা লিখিব লাগে সেই সেইটোয়ে মানে এটা অন্স্বেৰ লিখিবলৈ মানে দহ দহ পেজ মান লিখিবই লাগে। তোমাৰ তমাৰ মানে বহুত বেছি টাইম দিব লাগিছে চব্জেক্টটো
হয় আৰু আমাৰোতো আমাৰতো এম চি কিও আহে
অ নাইচ নাইচ আমাৰতো অ আমাৰতো মানে চবতকে কম লাইক ওৱান মাৰ্কৰো সেনেকে নাহে আমাৰ চবখিনি বস্তু লাইক আমাৰ ফিফটিন মাৰ্ক টেন মাৰ্ক তেনেকুৱা টাইপৰ কোৱেইছনছ আহে টো মানে এগাল মান লিখিব লাগে তেতিয়া আহে মাৰ্ক্স পায় আৰু হয় আৰু ফুল মাৰ্কচ টো নিদিয়ে মানে বহুত বেছি মানে লিখা লিখিলে বা ভাল কোৱালিটিৰ লিখিলেহে তেতিয়া মানে কিবা এটা মাৰ্কচ দিয়ে আৰু তেনেকুৱা
উম
অ তাকে ভালে প্ৰেক্টিকেল হলে সেইটো এটা ভাল হয় আৰু মানে কি এটা এনেকুৱা অ ইন ৰিয়েল নলেজ এটাও পায় প্লাছ আপোনাৰ মাৰ্ক্স স্কৰ কৰিবলেও ভাল ভাল হয়
উম হয়
উম
কেতিয়াবা ইণ্ডাষ্ট্ৰি ভিজিট কৰাই আৰু
অ আপোনালোকৰ সেইটো ইণ্টাৰ্নশিপ আছে ন
হয় হয় এতিয়া দুদিন আগতে দুদিন দুদিন দুদিন আগতে এটা শেষ কৰিলো ইণ্টাৰ্ণশ্বিপ
আচ্ছা আচ্ছা কিহৰ আছিলে সেইটো
এমাহৰ ইলেক্ট্ৰি ইলেক্ট্ৰিচিয়ান এ ই জি চি এল
আচ্চছা আচ্ছা আচ্ছা
মানে এ ই জি চি এলটো সেই তেনেকা কেনেকা হয় মানে ডাইৰেক্ট য'ত প পাৱাৰটো কি কৰে উৎপন্ন কৰে। তেনেকে এন টি পি চি তেনেকে তাৰ পৰা মানে কত পঠায় মানে য'ত পঠায় যোনে পঠাব সেইটোকে মানে এ ই জি চি এল কয় আৰু।
অ আচ্ছা আচ্ছা আচ্ছা আপোনালোকে যে এইবোৰ ইণ্টাৰ্নশিপ যে কৰে এ পি ডী চী এল হয় হয় ন
এ পি ডি চি এল নহয় এ ই জি চি এল
অঁ আচ্ছা আচ্ছা, অহ আচ্ছা আচ্ছা বুজি পালো বাৰু।
এ পি দি চি এলৰ ওপৰত এই জি চি এল।
অঁ সেইটো মানে সেইটো নেচনেল লেভেল হয় নেকি?
নেচনেল লেভেল নহয়, নেচনেল লেভলে হয় এতিয়া কিন্তু মানে অসমৰটো অসমৰ দাৰো
সেইটো, আচ্ছা আচ্ছা বুজিছো এতিয়া, আপোনালোকে যে আপুনি মানে গভমেন্ট আণ্ডাৰতে ইণ্টাৰ্শ্বিপ কৰিলে হয়নে?
হয় হয়।
এইটো পেইড আছিলে, নে আঁনপেইড আছিলে?
আনপেইড
আনপেইড আছিলে নে ন বাত আই থিংক আচ্ছা আচ্ছা বাত সিহঁতে চাগে চৰ্টিফিকেট বাগেৰা দিচে
অ' চাৰ্টিফিকেট দিছে।
উম উম উম উম
তাৰ, প্ৰথমতে কৰিছো আমি ৰেল ৰেলৱে ৱৰ্কচপত। বঙাইগাঁৱত দেতা আছিলে ন তাত তে
অ অ অ অ
তাতে কৰিছোঁ
ঠিকেই আছে আচ্ছা ভালে ইণ্টাৰ্শ্বিপবোৰ কৰিলে ফিউচাৰত লাইক জব জবত জইন কৰিবলে ল'লেও মানে তেতিয়া ইণ্টাৰ্শ্বিপ খিনি থাকিলে বিচি মানে
অঁ মানে ক্লাছত যিবোৰ নিশিকাই তাতে গৈ শিকো কাইয়ে
অ অ অ সেইটোৱে, ভালেই হয়। আপুনি কেইটা ইণ্টাৰ্শ্বিপ কৰিলে এতিয়ালৈকে?
মই দুটাই কৰিছো। এটা বঙাইগাঁৱত আৰু এটা এ ঘৰৰ ওচৰত।
অ, অ, কি কি কি কি টপিকত কৰিলে।
মানে কেনেকা এটা চাব ষ্টেচন আৰু এটা ট্ৰেইনৰ ওপৰত ট্ৰেইনত যে এ ফেন এ লাইট চুইচ তেনে জেনেৰেটাৰ, মটৰ তেনেকে থাকে, মানে ফেনৰ ইকুইপমেণ্ট খিনি ইলেক্ট্ৰিক ইকুপমেণ্টিখিনি। বিলাক থাকে। তাৰ ওপৰত আৰু
আপুনি যে এইখিনি, অ, অ, অ, ত এই আপুনি ডিগ্ৰীটো কৰিলে এইটোৰ কাৰণে এক্সাম দিব লাগে নে এণ্ট্ৰেন্স।
হয়, মানে ডিগ্ৰীটো কৰাৰ কাৰণে অ, এ এন্ট্ৰেন্স এক্সাম দিব নালাগে এইটোত টেন টেনৰ, কিহৰ কিহৰ ওপৰত হয় আৰু।
আচ্ছা আচ্ছা মাৰ্কছৰ ওপৰতে হয়। আচ্ছা ত মানে ক'ত এপ্লাই কৰিব লাগে এইটোৰ কাৰণে।
এইটো আই টি আই গপাৰ্টমেণ্ট এটা কি আছ মানে, অ, ৱেবচাইট আছে তাতে।
এপ্লাই কৰি এডমিছন ল'লে হৈ হয়নে।
এডমিচন তাতে গৈ এপ্লাই কৰিব লাগিব তাৰপিছত এতিয়া কি মানে ঘৰৰ ওচৰত যদি আই টি আই থাকে তাতে জমা দিব লাগিব। কাগজখন, তাতে আকৌ কৰ্চ চিলেকচন কৰিব লাগিব। তুমি ক'ত লোৱা ইলেকট্ৰিচিয়ন লোৱা নে অইলডাৰত। ফিটাৰত লোৱা।
উম, উম, উম, উম, আচ্ছা, আচ্ছা অ, অ, মানে পাৰ্চেন্টেজৰ ওপৰত ডিপেণ্ড কৰে এই উম, মেৰিট বেচিচ হয় আৰু। আচ্ছা। চ্ছা, ঠিকে আছে দিয়ক নহ'লে। কথা পাতি ভাল লাগিল, থেংক ইউ।
থেংক ইউ।